হ মম হেল্ল' হেল্ল', মোৰ মাতটো শুনা পাই আছানে? হেল্ল'
অঁ, শুনিছানে?
অঁ, অঁ শুনিছো শুনিছো। সুনিচে নঁ মোৰ মাতটো? কি খবৰ?
অঁ ভালেই দিয়া। তোমাৰ?
এ আছো দিয়া। এইবাৰ বিহুত কি কৰিলা? আমাৰ এইবাৰ বিহত যোৱাই নহ'ল, জানা।
অঁ সেই তাকে বোলো সুধিবলৈ হে বিহুত বোলো তোমালোক আহালে, নাহিলাই।
অঁ- অঁ তাকে তাকে। এইবাৰ আমাৰ বিহুত যোৱা নহল। নহ'ল আৰু গম পাইছো যে তাত বহত বৰষুণ বোলে।
অঁ অঁ বৰষুণ, উম গুৱাহাটীত এই পানীও হৈছে।
অঁহ। অঁ দেখিছো, নিউজে চিউজে দেখিছো, তাকে এবাৰ বিহু গেলিলে যেন পাইচো। গোটেই বানপানীতে হ
উ গেলিছে আৰু
অঁ কি কৰিছিলা পিছে বিহুত কিবা ক'ৰবাত হুচৰি চুঁচৰি গাবলৈ যোৱা নাই তোমালকে
আহ ঐইনবাৰতো আমি যাওঁ গাঁৱৰ ৰাইজ লগ লাগে এইবাৰ মানে যোৱা নহলে হেৰি মোৰো এক্জাম আছিলে যে
আচ্ছা আচ্ছা অঁ অঁ এইবাৰ নহলে তেতিয়া হলে আৰু ঘৰত পিঠা পনা কিবা বনোৱা হৈছে নে আমি গ'লে খাম কিন্তু
অঁ পিঠা পনা হৈয়ে আছে পিঠা বনাম আৰু বিহু ছয় বজৰে থাকে পিছো তোমালোক কেতিয়া আহিবা
আমি গৈ আছো এইটো সপ্তাহৰ ভিতৰতে যাওঁ নেকি অঁ ভাবিছো আৰু গ'লে তেতিয়া তোমালোকৰ ফালে সোমাই আহিম বুলি মনতে ভাবি থৈছোঁ আহ কাৰণে অ কাৰণ বিহু ভাইতো যোৱাই নাই ন এতিয়ালৈকে বিহু হয় গৈছেহে গতিকে সকলোৰে ঘৰতে সোমাই এখন এখন পিঠা হ'লেও খাব পাৰিলে ভাল লাগিব আৰু সেইবুলি সোমাই যাম চবতে থাকে হয়
আমাৰো ভাল লাগিব
তাকাকে
অঁঅঁ
নলই এইবাৰ বোলো
বিহুত এবাৰ বনাইছো চ সেয়া নাৰিকলৰ লাৰু তেল পিঠা ঘিলা পিঠা তিল তিলপিঠা এনেকুৱাই আৰু
অঁ অঁ অঁ আচ্ছা কোৱা না তোমালোকৰ ঢেঁকী আছে নেকি বাৰু নে তোমালোকে মানে বেলেগৰ ঘৰত ঢেঁকী দিবলৈ যোৱা কেনেকে কৰা
অ ঢেঁকী আমাৰ নাই নাই গাঁৱৰে ওচৰৰ মানুহ ঘৰত যায়
অ অ আচ্ছা আচলতে কি জানা মই ইয়াতে পিঠা বনাবলৈ খুব চেষ্টা কৰিলোঁ কিন্তু জানাই আৰু ইয়াত চহৰতনো ক'ত ঢেঁকী থাকিব সেইকাৰণে তাৰ মানে সেই মিক্সাৰ গ্ৰাইণ্ডাৰতত যেতিয়া মানে চাউল খিনি পিছা যায় ন পিঠাটো বনালে পিঠাটো নুঠে আহ বতাহে লাগে বুলি হয় বহুতে আৰু উ জানো বহুতে কিছুমানে কয় যে নহয় পিঠা হৈ যায় মই কিন্তু এবাৰো পিঠা উঠাব পৰা নাই
এ আজিকালি মানে কি ঢে ঢেকিবোৰ নাইকিয়া কিয়াই হৈছে ন আজিকালি আমাৰো ইয়াতে বহুতে মিক্সিতে পিছে তুমি আহিলে মাক সুধিব পাৰিবা অকমান শিকাই কৰি দি পঠিয়াব
অ তাকেতো তাকেতো মই জানা মানে সেই পিঠাত কোনোমতে এচকল যদি উঠে বাকী গোটেই খিনি গুৰা হৈ থাকে সেইকাৰণে পিঠা বুলি পিঠা বুলি ক'লে ভয়ো লাগে কিন্তু আমাৰ আকৌ পি হেৰি কৰিব লাগে নহয় অগ্নি সেৱা কণ কৰিব লাগে পিঠাটো হৈ উ সেই অগ্নিশাক কন মানে পিঠা দি কৰিব নোৱাৰোগে আৰু গৈ পেলাই সেই লাৰু চাৰু এনেকেই বনাই মেলি থৈ দিওঁ সেনেকেই কৰা যায় তাকে এইবাৰ গ'লে অকমান চাই আহিব লাগিব বোলো কেনেকে কৰিব পাৰি আৰু চাউলৰ লগতো কথা নেকি ন চাউল
অ অকমান অ আঠা জাতীয় আৰু ধোঁৱা কৰা এইবিলাক কো অলপমান চাই ল'ব লাগে
অ অ নাই নাই মই গম পাইছো মানে মাহতেও কয় ন যে চাউলখিনি বোলে অলপ দেৰিলৈকে কুমলাই ৰাখিব লাগে
অ কোমলাই ৰাখিব লাগে মানে ৰ'দত নহয় নাইবাক ফেনৰ তলতো সোমলাই ৰাখিব পাৰি
অ অ অ কোমলা ৰাখি সেই খিনি টুকি তাকি ভাল কেে চাফা কৰি মেলি পেলাই তাৰ পিছতহে ব্যৱহাৰ কৰিলে আঠা টো থাকে বুলি কয় এ মই সকলো ফালৰ মোৰ পৰা চেষ্টা কৰিছোঁ আৰু কিন্তু মানে বস্তুটো মোৰ হাতত হৈ উঠা নাই কাৰোৰ পৰা শিকি ল'ব লাগিব
অ অ আজিকালি যুগত কি ক'বানো আজিকালি চহৰত বুলি নহয় আমাৰ ইয়াতো মানে ঢেঁকীৰ অভাৱে হৈছে ছ বহুত কম মানুহৰ হে আছে তে
এ কিয় মানে কি তেওঁলোকে স্পেচ খিনি মানে সৰ বন লগাই দিয়ে নে মানে ঢেকিতো টো অলপ মেইনেইন কৰাো দিগদাৰ হয় কিহৰ কাৰ উঠাই দিয়ে তাৰে
আজিকালি আৰু তেনেকে মই বিশেষ নাজানো কিন্তু আজিকালি এইবোৰ নাইকিয়াই হ' হ গৈ আছে লাহে ধীৰে মানুহে এইবিলাকে অসমীয়া সংস্কৃতিটো ৰাখিব লাগে আৰু
সেইটয়ে হেইটোৱে এটলিষ্ট গাঁও পৰিৱেশ তো গাঁওৰ পৰিৱেশৰ নিচিনা হয় থাকিলে ভাল লাগে আকৌ নহলে আৰু গাৱৰ চৰৰ মত পাৰ্থক্যই নাথাকিব
উম এতিয়া বিহু কেইদিনা ঢেঁকী মাত শুনিলে কিমান ভাল লাগি থাকে তাকে হয় মন বোৰ উম এতিয়া এইটো মাহত উম এইটো মাহত আলহী আহা বুলি ক'লেও কিমান ভাল লাগে আৰু বস্তু উভয় নদী ন পিঠা পনা জা জলপান
অ শুনাানা মই আৰু এটা কথা শুনিছিলো এই বোলে বৃহস্পতিবাৰলৈকে তাত মেলা এখন হ'ব হয়নে
অ মেলাটো মৰিগাঁৱত হৈয়ে থাকে গোটেই হেৰি মাহটোৱে হয় বহাগৰ মাহ টোৱে
অ হয় নেকি মেলাখনত মানে কিহৰ ওপৰত হয় মানে বস্তু বাহনিৰ ওপৰত পিঠা পনাাৰ ওপৰত
অ পিঠা পনা পিঠা পনা মানে মেলা কিবা কিবি বস্তু ত ধেৰ বিভিন্ন ধৰণৰ বস্তু ওলাই আজিকালি খাদ্য পেচাক কিনা বস্তু তেনেকুৱা আৰু মেলা বুলি ক'লে আৰু বহুত বহুত বস্তু ওলাই আজিকালি
অ এয়া তামানে সেই গাও মিলি পেলাই কৰা নে নে বাহিৰৰ পৰাও কোনোবা মানে এনেকুৱা ধৰা যেনেকে আমাৰ ট্ৰেড ফেয়াৰ বিলাক হয় বেলেগ বেলেগ জেগাৰ পৰা মানুহ বিলাক আহি পেলাই বস্তু বিিলাক বিকে সেনেকুৱাও থাকে নে নে
নাই নাই তেনেকুৱা ব মানে বেলেগৰ মানুহেই আহে পাৰিবোৰ বেলেগৰে হয় কিন্তু মানে গাঁৱৰ মানুহে পাতে এখন গাঁৱত ধৰি লওক গোঁসাই অনা মেলা বুলি কয় নহয় গোসাই আন মানে তাৰিত মই তাৰ ভিত ইমান ভালদৰে নাজানো কিন্তু গোসাই অনা মেলা হয় আৰু তাৰ পিছত তাৰপিছতে যাতে পাৰি আহে মানুহবোৰ গাঁৱৰ ৰাইজে চাবলৈ যায় আলহী মাতে মেলাত
অ এয়া গোসাঁই অনা মানে তাত তাতে অ কিবা নামঘৰ বা এনেকুৱা কিবা প্ৰতিষ্ঠা কৰে এনে
অ তেনেকুৱা থাকেই গোঁসাই গোঁসাই আনিব যায় মানুহে আনি পেলাই তাত মানে অলপ নাম কীৰ্তন গায় আৰু
আচ্ছা আচ্ছা আচ্ছা বুজিছো বুজিছো তেতিয়া হ'লে বৰ ভাল লাগিব দা আমি গ'লে কিজীিব বা দেখা পাওঁে নেকি
অ ইয়াত হৈয়ে থাকে গোটেই মাহটোোৱে কৰ'ৰবাত কৰ'বাত আমিে ধৰ গম নাপাওঁ ক'ত ক'ত হৈছে কিন্তু কিছুমান ঠাইত আমি গম পাওঁ যে আজি অমুকত মেলা আছে
অ' অ' আচ্ছা আচ্ছা বুজিছো। এ ভাল লাগিব দিয়া তে তেতিয়াহ'লে গৈ পাই সেইবিলাক দেখা কৰা পালে
আহিবা, একেলগে চাবলৈ যাম।
অ অ ত অ তাকে তাকে কে এই ফেনখনতো বন্ধ থাকিব নিশ্চয় ন মানে বন্ধ নথাকিলেও এটলিষ্ট সেই অঞ্চলৰ মানুহখিনিয়েতো মেলা চাবলৈ নিশ্চয়কে যাব,
অ' বন্ধ মানে বন্ধ খোলাৰ লগত কথা নাই এনেও মেলা মানুহে আবেলিহে চাবলৈ যায়। দুপৰীয়া সময়ত নাযায়, আবেলি সময়ত যায় চবে।
অ' তাৰমানে মেলা খন, অ' বুইছ, মেলা খন তাৰমানে আবে আবেলিলৈ আবেলিৰ পৰা ষ্টাৰ্ট হব, এনেুকুৱা নহয় মানে ৰাতিপুৱা পৰা
অ' ৰাতিপুৱাৰ পৰা নহয় আৰু আবেলিৰ পৰা ষ্টাৰ্ট হয়।
অ' বুজিছো বুজিছো, ত এদিনীয়া মেলা লাই হয় নে সেইখন, নে কেইবাদিন যায় তাৰমানমানে,
এদিনীয়াই হয়। মানে বেলেগ বেলেগ ঠাইত থাকে ন, বে পিৰী বিলাক, ধৰি লোৱা আমাৰ আকৌ বেলেগ এটা জেগালৈ গ'ল।
অ' আচ্ছা আচ্ছা বুজিছো বুজিছো, উঃ আচ্ছা অ' ভাল লাগিব তেতিয়াহ'লে ন, জক জমকতা থাকিব, সন্ধিয়া সময়লৈ মানুহ উলহে মালহে আহিব। ভাল লাগিব চাই সকলো। আৰু দুপদমান বস্তু হয়তো হাতত ল'ব পাৰিম। কিনিব পাৰিম কিবা এটা, অ' তাকে তাকে এ এ প্লেন এটা কৰিব লাগিলে তেতিয়া হ'লে, সেইফালে এটা
আহ আহিবা আমাৰো ভাল লাগিব
তাকেতো আকৌ ওচৰতে পৰে ন বৰ বেছি দূৰ নহয় যেন পাও ন মেলা হেৰিৰ পৰা
অ আমাৰ আমাৰ ইয়াতো হয় মেলা আমাৰ ইয়াত বহুত ঠাইত হয় ওচৰে পজৰে
অ আত্ছা আত্ছা আৰু তোমালোকৰ বিহু চিহু প্ৰগ্ৰোম হৈছে নে এইবাৰ নে জুবিনৰ পিছৰ পৰা হোৱাই নাই যেন পাইছো বহুত জেগাত।
প্ৰগ্ৰেমবিলাকতো বহুত জেগাত হোৱাই নাই, তথাপিও কৰ'ৰবাত - ক'ৰবাত হৈ আছে সৰু সুৰাকে। ইমান উলহ মালহ নাই আৰু আগৰ দৰে।
মাল নাই। হয়, দিয়া জুবিন থাক থাকা হলে এইখিনি সময়তো এই কেতিয়াবালৈকে চলি থাকিলে হয় প্ৰগ্ৰম বিলাক। এইবাৰ জানো উতৰটো সেমেকা যেন হল বিহুৰ। তাকে ঠিকে আছে বাৰু যি হওঁক লাইফটোতো চলিব লাগিবই আৰু ন বিহুত। আহিছে আদৰিবতো লাগিবই উম', অহ', নহলেনো আৰু আমাৰ চিনতটো থাকিব ক'ত আৰু ন বিহুতোৱে আমাৰ আপোন গতিকে, সেয়াই আৰু তাকেই ভালেই হৈছে দিয়া। পিঠা কেইটামান মোৰলৈকো ৰাখিবা আমি গৈ ওলামগে খাম তোমালোকৰ তাতে পিঠা মেলাখনো চামগে। এহ', হে - হে - হে তাকে- তাকে ঠিকে আছে দিয়া বহুত দিনৰ মূৰত কথা পাতিলো। ভালে লাগিলে।
অহ ',
আৰু কি বুলি কয় তোমালোকে - তোমালোকৰ চুটি স্কুলৰ চুটি তুটি আছে নে - নে মানে কি বন্ধ চন্ধ আছে চাগে ন লগতটো পাম চাগে ঘৰত
অ ', বন্ধ চন্ধ মানে এতিয়া আমাৰ পৰীক্ষা হৈ আছে। লগ পাম আৰু অ', মেলা কেইদিন লগ পাম।
অ ', তেতিয়াহলেতো কথা নাই বাৰু আমি লগ পামেই তেতিয়া। তেতিয়া হলে ন ঠিকে আছে দিয়া লগ পাম যদি ভালে লাগিব। ৰাখো দিয়া নহলে এতিয়া ন', সময়ো হল অহ ', - অহ ', দিয়া ৰাখিছো।
অ', হ'ব দিয়া।